হেল্ল'
টিচিমা
অ', কি ক'ৰি আছা মাহী?
এ' বৰা চাউলৰ চলপন বনাই আছো। ভাত পানী খালা নেকি? খালো খালো, কিহে খালা? হয় এ' আজি বৃহস্পতি বাৰ নহয়? নিৰামিষ।
মহা আছে নে নাই!
নিৰামিষ। আহ, ৰিজাল্ট কেতিয়া দিব?
খে দিব চাগে, কৈছে হিমন্ত বিশ্ব শৰ্মাই।
হয় নেকি? ফিলিংছ কেনেকুৱা?
ফিলিংছ আৰু এতিয়া, ভয়ো লাগিছে ভালো লাগিছে, যি হয় আৰু।
তাকে, মৰিগাঁও যাবা কেতিয়া?
মৰিগাঁও ও' মা যোনদিনাখন যায় আৰু যাম আৰু। সাতাইশ পাত, সাতাইশ ৰিজাল্ট দিয়া পিছতহে যাব লাগিব চাগে এতিয়া
অ', অ', অ', হেমা কি কৰি আছে, শুই আছে?
শুই আছে মা, ভণ্টিও শুই আছে।
অ'- অ, ' পাপা?
পাপা ই মিস্ত্ৰী লাগি আছে যে, কাম কামত চাই আছে বাহিৰত।
অ'- অ'-অ', পোৱালি খেলি আছে।
ও, মহা?
মহা আছে, পোৱালিৰ লগতে লাগি।
হু
কি খালা আজি ভাত? নিৰামিষ।
এ ৰাতিপুৱা সোনকালে খালো এতিয়া সেইটো কাৰণে মানে জলপান বনাইছোঁ।
আমাৰ উৎপল খুৰা আহি
অ' হেল্ল'
হেল্ল', উৎ- উৎপল খুৰা আহিছে। এই দৈ লৈ আহিছে, আকৌ কিবা শাক- চাক লৈ আহিছে, উৎপল খুৰাই মাংস বনালে। অ'
অ-অ- অ' আহ তাকেহে। ইয়াম। মৰিগাওঁত তো', মই, সেই তাক, তাকে, চাই লওঁ।
উম', -
উম', -কাইলৈ পৰহিলৈ মানে যাম নেকি।
অ',
তাৰপিছত মামাই। অ', ৰিজাল্টলে থাকা হব। কি বাৰ হ', বাৰটো কি? কি হবনো?
কাম হেৰী তাৰিখে নেকি ঊনত্ৰিছ তাৰিখে দহা।
ঊনত্ৰিশ তাৰিখে দহা অ।
সেইদিনাখনতো যাব নোৱাৰিম আমি। ঊনত্ৰিশ তাৰিখে নাযাওঁ। ত্ৰিশ তাৰিখে যে যাম চাগে।
অ অ।
তে', সে, হেৰি, -
ত্ৰিশ তাৰিখে স এক তাৰিখে একত্ৰিছ তাৰিখে নহয়। এক তাৰিখে।
অ ', একেই হে, হেৰি ভোজ।
তাকে, মই এইবাৰ এনিভাৰ্চাৰী মই তাতে থাকিম।
অ ', এইবাৰ এনিভাৰ্চাৰী মহা আহিবনে?
মহা যাব নোৱাৰিব। উম।
হ'ব', - এইবাৰ এনিভাৰ্চিত, - পাৰ্টি আমাৰ ঘৰতে।
আহ তাতে হ'ব। উম। হেৰি, আকৌ এই' মহাই পোৱালি-ছোৱালী যোৱাৰ পিছতহে যাব।
অ পোৱালি কেতিয়া যাবনো?
হা ', - হা',
যাওঁতে বাৰু আমি থবগে পাৰিমেই।
উম উম। উম উম। ন', আকৌ এবাৰ নগলে, বেয়া হব নহয়।
অ', সেইটোৱে।
উম। ইয়ালে আহিলে, বাৰু তাত গৈ চাই লওঁ কি হয় পৰিস্থিতি।
অ', -
হয়েছে অ
উম
সেইটোৱে কাইলৈ ক'ত আছে
উম
এ তাকে, তিলিকিক শুই আছে।
শুলে তাই। উঠিছিলে আকৌ আকৌ আকৌ শুলে।
অ
উম
তাকে, বিহু প্ৰগেম এটা
প্ৰগেম হব হে, চাৰি মেৰ পিছত আছে।
হ'য় নেকি?
নাজিৰাত আছে। তাৰ পিছত কুকুৰাঝাৰ আঁকৌ হাজো এইবিলাক।
অ অ গান চিলেকচোন
গান এই আমাৰ তাৰ পৰাই দিছে। গ্ৰুপটোত হেনেকে।
অ গ্ৰুপত, অ অ অ অ হেফ কৰত অ এবাৰ নি নিজা ববিয়াকৈ কৰিব পৰা নাযাব নেকি?
নিজাকে ৰাখিলে কৰো। ৰাখাহে নাই, পাপা নাই যে এইবাৰ।
অ অ
পাপা গুৱাহাটীত প্ৰগ্ৰেম কৰা নাই। পাপা আজি হাজ অ কি হাজুহে আহিছে হুজাইত, অ কাইলেহে গুৱাহাটীত আছে। কাইলে জাবগৈ আকৌ গুৱাহাটীত।
অ, অ
উম উম
এৰা
সন্ধিয়া আজি, সন্ধিয়া যাব আৰু
অ অ ৰাতি কাইলৈ ক'ত আছে
কাইলৈ গুৱাহাটীৰ কি জেগা বুলি নামটো
অ, পাপা সকামত আহিব নোৱাৰিব চাগে?
সকামত জানো কি হয়। এই কৈ, কৈ থৈ আহিছে সিদিনাখন। আহিব পাৰিবও পাৰো নুৱাঁৰিবও পাওঁ বুলি। প্ৰগ্ৰাম থাকিলে নোৱাৰিব এতিয়া।
সেইটোৱেই তো
মিলাাবছ
উম উম যি হয়। উপায় নাই আৰু নিমিলক গৈ মেলি কি কৰিব এতিয়া।
অ সেইটোয়ে এতিয়া ঊনত্ৰিশ তাৰিখে জান পায় নে নাই গাড়ী আনিবলৈ সেইটোও ঠিক নাই। যদি প্ৰগ্ৰাম ওলাই যায়, তেতিয়া নোৱাৰিব আৰু।
অ,
উম
গাড়ী ক'পা তেজপুৰৰ পৰা আনিব লাগিব?
তেজপুৰৰ পা আহি গাড়ী, অ তুমিও যাব পাৰিবা। আহি পালে গাড়ীখন, আহি পোৱাহি নাই, নেকি নে পালে জানো? অ' নাই, এনেই কাইলৈ আনিব যোৱা কথা আছিলে কাইলৈ এতিয়া নহ'ব ববু খুৰা নাই যে, ববু খুুৰাৰ চিনাকি যে।
অঁ, অঁ অঁ
বিয়া আছে। বুবু খুৰা লখিমপুৰত বিয়া আছে বুবুু খুৱাহঁতৰ ফেমিলি।
অ' সেইতো লখিমপুৰৰ হয়।
এই ৰুনা আন- আন্টিহঁত যে
অঁ
হেই ৰুনা আন্টিহঁতৰ হেৰিহে হয়।
ৰুণাবাৰ ভায়েক হয়। অ, ৰুণাবাৰ ভায়েক। মেনেব ৰুণাবাৰ ভিনদ ঘৰ লখিম পুৰ।
অঁ, হেই তাৰ সিহঁতৰ কিবা ফেমেলিয়ে বিয়া।
অঁ।
কাবাৰ।
উম, উম।
এ ববু খুৰা আহিলেহে যাব পাৰিম। গম নেপাও পাওঁ নহয়, আৰু আছে, আছে। আছে, আছে বুবু খুৱা মাক আছেতো। উম।
পাইছ মানুহটো খুব ওখ নহয়।
মুখ বহুত ওখ।
সেকানে।
তই আহিলেহে আনিবগে পাৰিম আউ।
অঁ, অঁ, অঁ।
চাই কাইলে নে প'হিলে আহিব নেকি? এ ঊনত্ৰিশ তাৰিখে যাম আউ। তুমিও যাব পাৰিবা। তুমি তাত গৈ পেলাই ইয়ালে গুচি আহিবা তাপা সকামক কিদিন আকৌ যাবা গ'লেই হ'ল আউ আমাৰ লগত।
অ', নহয় নহয় হেৰি সকাম যোৱালৈকে থাকিম নেকি তাতে।
অ কাম যোৱালৈকে থাকিবা
অ নেকি কৌ চাই লম মানে সকাম চলকে কিয় থাকে থাকিম বুলি কৈছো আকৌ মন্দেউতাকো অকমান লাগি কৈ দিব লাগিব নহয়
অ মাও যাব দুদিন থাকাকে এতিয়া সেয়া মিলাব পৰা নাই যে
অ সেই মায়ে কৈছিলে হে পৰহিলৈ যাম বুলি
অ এতিয়া জানো কি কৰে
এতিয়া যদি আজি সে তাকে মাক সুধিব লাগিব যদি পৰহিলৈ যোৱাটো হয় তেনেহলে মই পঢ়িলো তে যাই দিমগৈ আৰু
অঁ
তেতিয়াহে মই ন গৰৱৰ পৰা মানে মহাই থ গুচি আহিব মানে মোক গাড়ীৰ পৰা নমাব পিছৰ গাড়খতে মহাগুচি আহিব
ন ঘৰত নোসোমাই
নাই নাই নো সোমাই তেফেৰাতে চি পাব মে ড্ৰেভালত আহিলে তৎক্ষণতে পায়
ৰাতিপুৱা আহিবা নে ৰাতি
ৰাতিপুৱাই যাম চাৰে ছটামান বজাত যামেই ছটা চাৰে ছটামান বজাত।
অ এতিয়া বাৰটা মানলৈ পাই যাবা তুমি
আহ
বাৰট মানলৈ পাই যাবা ট্ৰেভেলাৰ সোনকালে পায় সি চুপাৰতকেও সোনকালে পায় উ অকন কষ্ট হয় আৰু এ সি শুইয়ে থাকিব ৰাতিপুৱা
অ তাক সেই আগদিনাখনে কাপোৰ কানি পিন্ধাই মানে শুৱাই দিম অ সেই তেনেকে লৈ যাম উম তাৰপিছত আৰু সেই ৰাস্তাতে কিবা এটা খুৱাই দিমা আও গাড়ীতে মানে
উম। অ', গাড়ীতে খুৱাই দিব পাৰিবা। ৰখাই নে ট্ৰেভেলাৰ?
হে তেনেকৈ নৰখায় খুব কমহে ৰখায় নৰসাইে তপাহে মহা মানে আকৌ গুচি আহিব। মোক গাড়ী পৰা নমাব পিছ চব এইখনতে গুচিআহিব সেইটোকাৰণে মানে যদি মা হ'ত তে মাহ'ত মাৰ লগত যদি যাওঁ মাহ'ত মানে আহি পেলাই সেই গাড়ী সেইখিনিতে ৰখি আৰু গাড়ী সেইখিনিতে ৰাখি থাকিলে হ'ল। তাৰপা উঠি পেলাই একেলগে অৰু মোক ঘৰ চৰ সোমাই নাথাকো আও মানে।
উম উয নহ নগাঁৱত নামি দিবা। সেইখিনিতে উঠাই ল'ম আও তোমাক। অ'
অ' তাকে মা ফোন এটা কৰি ক'ব লাগিব আজি। কি ক'য় জোঁ এতিয়া আঠাইছ তাৰিখে দিয়াটো ডিক্লেয়াৰ হ'ল যেতিয়া আৰু
আঠাইশ তাৰিখে দিবৈ।
আজি হেৰি পেপাৰটো দিছে চলিত সপ্তাহৰ ভিতৰত
অ, দিব বুলি কৈছে, মায়ে কৈছে ৰাতিপুৱা। হেই এই দুটা বজাতহে দিছে হিমন্ত
অ' অ' নহয় আমাৰ হেৰি দৈনিক অসমতো দিছে। তনে।
অ' দিছে নেকি? নহয় নহয় এই আঠাইছ তাৰখে দিব বুলি
আঠাইশ তাৰিখে দিব বুলি কোৱা নাই। চলিত বৰ্ষৰ ভিতৰত দিব বুলি কৈছে অ' অ' সেইটোৱে।
উম কনফাৰ্ম হ'ল আও এতিয়া। দিব যে এ দিব লাগে। য় ইমান নু
সেইটোৱেই সেইটোৱে দিব লাগে আৰু।
উপায়তো নাই। ৰিজাল্ট ওলালে আও এতিয়া।
অ' কিমান পাৰ্চেণ্ট পাছ কৰিলে, কিমান পাৰ্চেণ্ট ফাৰ্ষ্ট ডিভিজন পাইছে, সেইবিলাক চব ওলাই গ'ল। খালি দিক্লেয়াৰহে কৰা নাই। এয়া তাকে মহা ফাৰ্মতে আছে পোৱালিৰ লগত আছে
উম,
উম,
আইতাহঁতৰ ভাল?
ঠিকে আছে। সেয়ে আৰু কি আৰু।
হুম।
উম -উম ঠিকে আছে হ'ব দে তুচি।
অঁ হ'ব দিয়া।
উম।